হু
হেল্ল'
হেল্ল
অ কোৱা কি কৰি আছা
খবৰ ভাল। আছো এনেই
হে অ
কৰি আছে
এনে আছো বাকী খবৰ ভালেই।
উম, তোমাৰ?
উম, ভালে দিয়া।
ভাত খালা?
ভাতটো বৰ্তমান খোৱা নাই তুমি?
অ, ৰাতিপুৱা খালো।
অ, কি চব্জি?
বিন, আলু ফ্ৰাই। দালি।
বাকী ঘৰত কোন-কোন আছে তোমাৰ?
ঘৰত মা আছে দেউতা আছে ভণ্টি আছে।
অ', অ', অ',
উম, তোমাৰ ঘৰত কোন-কোন আছে?
মই ভণ্টি, দেউতা, মা।
কি কৰি আছে?
হয়।
উম,
এনেই আছো কি কৰিম নো গৰম বহুত। পঢ়ি আছো বৰ্তমান তুমি? তুমি পঢ়ি আছা?
উম, পঢ়ি আছো।
কিমানত?
অ, ডিগ্ৰী ফৌৰ্থ চেম।
তুমি?
মই-মই ক্লাছ টুৱেলভত।
অ, টোৱেলভত।
অ, কি ক'ত পঢ়ি আছা?
ৰাঙাপৰা কলেজ তুমি?
ৰাঙা পাৰা-ৰাঙা পাৰা কলেজ মই ইয়াতে ঠেলামাৰা হাই চেকেণ্ডেৰী। তোমাৰ ঘৰ?
মিচামাৰি তোমাৰ?
মোৰ ঘৰ থেলম্পতি।
অ, থেলামাৰিত নে?
অ',
উম,
বেছি দূৰ নহয় ওচৰতে দিয়া।
অ', আৰু কোৱা?
হম, কোৱা বাকী কিবা জব চপ কৰিম বুলি ভাবিছা নেকি?
উম, জব চব কৰি আ কিবা কি কয় ডিফেন্সত এপ্লাই কৰিছো।
অ, কিহত বা?
এ কিবা -কিবি ঢেৰ পোষ্ট ওলাইছে নহয়।
তেনেকে মই কৰিছো দুটা মানত কৰিছো
উম, আৰু?।
আৰু বাকী চাইড বিজনেচ কৰিবা নেকি?
অ', কৰিব লাগিব।
অ', কি কৰিম বুলি ভাবিছা?
উম চাই আছোঁ কি কৰিম বুলি।
অ'।
তুমি, তুমি কি কৰিবা?
মোৰ বৰ্তমান আছে বাৰু।
কি?
লোকেল মুনি ফাম খুলিছোঁ।
অ', অ', আছা।
উম।
বাকি
ময়ো- ময়ো খুলিম ভাবিছোঁ।
কি শুবা কৰিবা?
দোকান চোকান কিবা - কিবি।
হা?
দুকান
দোকান? ঠিকে আছে, উম-উম-উম ঠিকে আছে। অ', পাৰি-পাৰি।
উম।
তোমাৰ ঘৰটো এনে মিছামাৰি কোন জেগাত?
অ', আমাৰ এই চাৰ্ভিচ চেণ্টাৰ, চেণ্টাৰ আছে। হয়।
অ'।
হা। ছোৱালী চিনি পাওঁ বাৰু।
কোন-কোন ছোৱালী চিনি পোৱা?
বিভা।
বিভা?
অ'।
কৰ, আ কৰ হয় গাওঁ তাইৰ গাঁওৰ নাম?
চেণ্টাৰ ওচৰৰ। মানে ঘৰ অ', তাৰপিছত অ', অ', অ', জাংজ্ঞাৰি।
তাৰপিছত এইফালে কি নাম টো পাহৰি গলোঁ।
নিভা নাম শুনা নাই আৰু মই।
নাই শুনা নাই। উম কোৱা।
ক'ত ল ক'ত লগ পাইছিলা তাক?
তাক এনেই লগ পাইছিলো সেইফালে।
ঘূৰিব আহা নেকি এইফালে?
যাওঁ অ ওচৰতে আছে। উম মাজতে বহি পাইছো।
বাকী বৰ মন হৈছে ক'ৰবাত ফুৰিব যাম বুলি ভাবিছানে নাই?
উম যাম বুলি ভাবিছো।
কৈবা?
মেঘালয়। মেঘালয় অ অ। মেঘালয়।
অহ মেঘালয় অহ। বাকী আমি ভাবিছ নেকি লগ মানে মিলি যাম বুলি?
অ কি মেঘালয়ত আমি আমিও লগৰীয়াৰ লগত যাম আৰু তাৰ তাৰপিছত এ মাহি ঘৰ আছে যে তাতে থাকি মানে ঘুৰিম আৰু।
অ অ।
কি কোৱা আৰু?
আৰু কোৱা কি কি চব্জি বনালা কোৱা?
হা?
কি কি ভাত চবজি বনালা?
চব্জি বৰ্তমানো মই নবনাই, মাহে বনাই।
অ মায়ে বনাই তুমি জানা চাগে কি বনাইছে?
অ সেইটোতো জানিম দিম বনাইছে দিম আৰু এনেই কিবা - কিবি
অ।
তুমি ঘূৰা নুঘুৰা নেকি এতিয়া? ফুৰিব নোযোৱা অ। অ
এইটো ভাবিছিলোঁ লগৰকেইটামান মিলি?
চু এতিয়া
হে!
ঘূৰিব আহিছো।
ক'ত?
ফালে এইফালে নামেৰিফালে।
অঁ।
হয় ব কত বল হাট।
কাল লাগ গৈছা?
লগৰয়ে আছে ঢেৰ।
অ অ।
কলেজৰ লগৰিকেইটা?
উম উম। আঁ ন।
এ অ ৰাম পৰা
কিিবুমিন কিনিবাুম ক
হ নি আ
তাতে মাৰিচো, অ থাৰড ছেম নেকি এইবাৰ?
অ পিনি হাপত।
অঁ। সে ছোৱালী
কি উম। দিয়া দেখাই নাপাও যে আ নিজৰ ক্লা-ক্লাছ থাকিলে আহো আৰু ক্লাছ কৰ যাও হয় এনেকাই আৰু। কোনো লগৰীয়াও নহয় আৰু যিমান লগৰীয়া আছিলে সিমানেই আছে। আতত যিমান হয় সিমানেই আৰু। অ, ট্ৰেইনত নাই স্কুটিত যাও। কেতিয়াবা ট্ৰেইনত উম, ওহ, না কি কোৱা খবৰ ভাল তোমাৰ খবৰ ভাল?
খবৰ পাতিটো ভালেই আৰু গৰম দি কাৰণে বেয়া হৈ গৈছে অলপ।
ধুনীয়াকৈ যাবা ভাল হৈ যাব।
অ, যাম বুলিতো ভাবিছো।
উম,
হেল্ল', কোৱা-কোৱা আৰু?
আৰু কোৱা আৰু তুমি?
উহ,
তুমি যাম যাম কৰিছা তোমাক পাৰ্তনাৰ লাগি যদি কবা?
অ, সেইটোৱে মই ক'ব খুজিছো তোমাৰ ভাত নাছো লাগে যদি কবা। কজ পঢ়ি যমিও
অ, হব।
উম, এইফালে লগ পাম আৰু ন।
উম,
তোমালোক চাইদে গ'লে তোমালোক চাইধ গ'লে অ,
অ',
গ'লে মানে কলম দিয়া তোমাক
অ, হ'ব।
অ',
কোৱা বাকী? ঘৰত মাহতৰ ভালেই।
অ, ভালে।
উম, বাকী দেউতা
দেউতা বাহিৰত থাকে।
অ, কাম কৰে কিবা।
অ',
উম,
ভৈৰৱ কুণ্ডত থাকে ভৈৰৱ কুণ্ডত কাম কৰে।
অ', অ', অ',
কোৱা?
তুমি ত কোৱা।
উ উম, তোমালোকৰ ফালে এইফালে ঘূৰিবেজেগা আছে নে?
আছে বহুত আছে।
আছে ন।
হেল্ল',
ফুৰিব জাব লাগিব এইফাল কবা হা।
উম-উম কম দিয়া।
কেইটামানত ভাত।
হা
কেইটাত ভাত খাবা
ডেৰটা মানত খাম আৰু
অ
গৰম বতৰ খাব মন নাযায়।
গৰম ইমান পৰিছে ন।
উম উম দুদিনমান বৰষুণ দিছে এতিয়া আকৌ ৰ'দ দিছে। এই কি কম
সেই আমাৰ এফালেও বৰষুণ দি আছে এতিয়াও দি আছে
উম উম উম হব তেনে ৰাখিছো।
অ
উম উম